নমস্ক
হয় নমস্কাৰ। আপুনি মোক অলপ সময় উুলিয়াই মই আপোনাৰ ওপৰত হয় আপোনাৰ লগতে তাক কথাৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। হেল্ল' এ, আপুনি অলপ সময় দিব পাৰিবতো?
হয়, পাৰিম নিশ্চয়।
হয় মই আমাৰ অসমীয়া জাতীয় উৎসৱ বিহুৰ ওপৰত আপোনাৰ লগত অলপমান কথা আলোচনা কৰিব বিচাৰো। হয়, বিহুৰ ওপৰত এ আপোনাৰ পৰা মই অলপ কেইটামান কথা প্ৰথমতে জানিব বিচাৰো। আপুনি বিহু সম্পৰ্ক চোন, হয়।
হয় মই বিহু সম্পৰ্কে এই ক'ম যে, বিহু আমাৰ অসমৰ খেতিৰ লগত জড়িত।
হয় নিশ্চয়।
যেনে ধৰা হওক বহাগ বিহুত মানুহে উম। মানুহে বহাগ বিহুৰ প্ৰথম, চতৰ সক্ৰান্ত-সংক্ৰান্তি দিনা ব'হাগ বিহু পালন কৰা হয়।
হয় নিশ্চয় উম'।
আৰু এই বহাগ বিহুত মানুহে খেল-ধেমালি, ৰং- তামোচা
হয় হয় নিশ্চয়। হয় হয় নিশ্চয়, নিশ্চয় আপুনি ভাল কথাই কলে। আৰু আপুনি ক'লে কৃষিৰ লগত বিহুতো জড়িত। তাৰ পিছত বহাগ বিহুৰ পিছত কঙালী বিহু আহি
হয় কঙালী বিহুত মানুহৰ আকাল আকালৰ দমোজা হয়, য'ত
হয় নিশ্চয়।
খেতি-পথাৰত চাকি-বন্তি জ্বলাই, তুলসীৰ তলত আদি লক্ষিমাক পূজা কৰে, যাতে তেওঁলোকৰ খেতিতটো ভাল হয়।
হয় হয় আৰু এ-এইবোৰ মানুহে অন্ধবিশ্বাস বুলি ভাবিলেও ইয়াৰ বৈজ্ঞানিকসন্মত কাৰণো আছে।
হয়।
অ সেইটো, সেই সময়টোত অ হয় খেতি-বাতিত সেই সময়ত যেতিয়া
কঙালী বিহুৰ সময়ত এ অৰ্থাৎ আঘোণ মাহ মানত। খেতি-পথাৰত কিছুমান পোক-পৰুৱা উৰি থাকে, তাৰ ফলত আমি যদি তাত এ চাকি জ্বলাই দিও তেতিয়া বহুত পোক-পৰুৱা মৰি যায়। চাকিৰ পোহৰত, তাৰ ফলত খেতিটো ভাল হয় তাৰ ওপৰত আমাৰ বৈজ্ঞানিকসন্মত ভাল কাৰণো আছে।
হয়।
আৰু খেতিৰ লগত জড়িত বুলি ক'লে যেতিয়া শস্য চপোৱা হয় তেতিয়া আমাৰ ভোগালী বিহু হয়, মাঘ বিহু হয়। সেইটো আপুনি জানে। মাঘ বিহুত হয়, মেজি বনাই মদ বনাই সকলোৰে, হয়।
একেলগে ভোজ-ভাত খায়।
হয় আপুনি ভোগালী বিহুৰ ওপৰত অলপ কওঁক।
হয় পুহু মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু বা ভোগালী বিহু পালন কৰে। সেইটোতো আপুনি জানে।
হয় জানো জানো।
সেই সময়ত ধান খেতি আদি চপায়।
হয় নিশ্চয় হয়।
আৰু তাৰ পৰা নতুন ধানৰ পৰা মানুহে চিৰা, মুড়ি নানা তৰহৰ পি পিঠা, সান-সান্দহ, লাডু খোৱা বস্তু আদি বিভিন্ন বিভিন্ন ৰমনেৰে তৈয়াৰ কৰে।
নিশ্চয় নিশ্চয়।
এই বিহুক ভোগৰ উৎসৱ বুলিও কোৱা হয়।
হয়, ভোগৰ উৎসৱ নিশ্চয়।
আৰু এই বিহুত পুহ মাহৰ মুকলি পথাৰতে গৰখীয়া লৰা তাৰপৰে মেজি আজি মেজি আদি সাজে।
হয়, হয় নিশ্চয় তাত একেলগে ভোজ ভাত খায়।
হয় নৰা কল শুকান কলপাত এইবোৰেৰে সাজে। এই ভেলাাপুজি।
হয়, হয় নিশ্চয়।
বিহুৰ কেইদিনমান আগৰে পৰা গাঁৱৰ ল'ৰা ল'ৰাবোৰে এই ল'ৰাবোৰে এই মে মেজি আদি সাজা কাম আৰম্ভ কৰে।
হয় নিশ্চয় নিশ্চয়।
বিহুৰ আগদিনা উৰুকা
উৰুকা
উৰুকাৰ দিনা গধূলি
হয়।
খাৰলি ঘৰত ভোজ ভাত খায়।
হয় ভোজ ভাত খাই নিশ্চয় আৰু তাৰ ফলত গোটেই গাঁৱৰ মানুহখিনিয়ে লগ হয়। হয় ত তাৰ পিছ ধখ
তাৰ পিছদিনা মেজি ৰাতিপুৱা গা পা ধুই মেজি জ্বলাই গা গৰখীয়াসকলে গাঁৱৰ।
হয়, হয় নিশ্চয়।
আৰু সকলোৱে ডাঙৰ সকলক সেৱা কৰাই। সেইয়া কাৰে জলপান খাই তাৰ পিছত পথাৰত গৈ নানা ধৰণৰ খেল ধেমালি খেলে। যেনে ম'হ' যুঁজ, কুকুৰা যুঁজ।
হয় আৰু এ তেনেকৈ আমি আপুনি ক'লে বাৰু ডাঙৰ সকলক সেৱা জনাই। অৰ্থাৎ বিহুতৰ জৰিয়তে আমি ডাঙৰ সকলক এটা সন্মান জনোৱা প্ৰথাও আগৰ দিনৰ পৰা চলি আহিছে, আমাৰ অসমীয়া সংস্কৃতিত আমি এ বিহুৰ জৰিয়তে এ আমি ডাঙৰক সন্মান কৰো। বা আমি সকলো এটা মিলা প্ৰীতিৰে এনাজৰিৰে বান্ধ খাই থাকো। আৰু বিহু আৰু মই বহাগ বিহুৰ কথাই ক'লো বহাগ বিহুত বেছিকৈ উৎসৱ হয়। গোটেই বহাগ মাহাতোৱে অৰ্থাৎ এ বহাগৰ শেষলৈকে এৰ বহাগ বিহু হয়। হয় ৰঙৰ উৎসৱ হয়। ম, আৰু গোটেই মাহটোৱে উৎসৱ বুলি ক'লেও ভুল নহয়। বিভিন্ন অনুষ্ঠা, প্ৰতিষ্ঠান থাকে আৰু
গাঁৱৰ ডেকা গাভৰুসকলে লগ হৈ একেলগে হুঁচৰি গায়।
হুচৰি গায়। আৰু বহাগ বিহুতৰো ভাগ আছে, ধৰক এ কিছুমান সম্প্ৰদায়ত হয় সাতটা ভাগ আছে প্ৰথমটো আমিতো গৰুবিহু বুলিয়ে কওঁ। দ্বিতীয় দিনা হয় দ্বিতীয় দিনা মানুহ বিহু বুলি কয় নেকি? মই সেইটো সম্পৰ্কে ইমান নাজানো। মানুহ বিহু। তেনেকৈ শেষৰ বিহুতটো কি বুলি কয় মই অলপ
চেৰা বিহু হয় নেকি?
হয়, হয় চেৰা বিহু চেৰা বিহু তেনেকুৱা সাতটা বিহু থাকে।
গৰু বিহুৰ দিনা গৰু বিহুৰ দিনাখন আপোনালোকে কি কি কৰে এনে?
হয় হয় মই বাৰু কৈ দিছো এ গৰু বিহুৰ দিনা যিহেতু আমি গাঁও প্ৰধানৰ অঞ্চ অঞ্চলৰ মানুহ গতিকে আমাৰ গৰু ছাগলীসমূহ আমি নদী বা পুখুৰীত ধুই দিওঁ মাহ হালধি সানি। তাৰপিছত ঘৰক লৈ তেওঁলোকক কিবা খাব দিওঁ তাৰ পিছত লাও বেঙেনাৰে মালা সাজি
হয়।
আৰু এটা অসমীয়া সংস্কৃতিতটো গধূলি আমি মাটি অ', হয় মাখিয়তী পাত এইবোৰ যোগাৰ কৰি আমি এ গৰুক ধোৱা দিওঁ তাৰ পিছত আমি আমাৰ লোক সংস্কৃতিত গান গায় কিছুমান। ধৰক লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা
আৰু গধূলি গধূলি গৰুক নতুন পঘাৰে বন্ধা হয়।
হয় হয় হয় এইটোয়ে ভাল কথা কলে নতুন পঘা বিহুৱান দিয়ে আৰু গৰুক। গৰুৰ বিহু বা পঘা দালে দিয়ে তেনেকৈ আৰু দ্বিতীয় দিনা মানুহৰ বিহু আৰু বিশেষকৈ এ মানুহৰ হয় মানুহৰ বিহুৰ ওপৰত আপুনি অলপ মোক কৈ দিয়কচোন।
মানুহৰ বিহু বুলি ক'লে আমি এতিয়া গাঁৱৰ ডেকা গাভৰু সকলে হুঁচৰি গোৱাটো কব পাৰো।
হয় হয় নিশ্চয়।
আৰু
আৰু তেওঁলোকক
মানুহ বিহুৰ দিনা ৰাতিপুৱাই গা ৰাতিপুৱাই গা পা ধুই ডাঙৰ সকলক সেৱা সৎকাৰ কৰা হয় মানুহ বিহুৰ দিনাখনত আৰু মানুহসকলে নতুন গামোচা লৈ আত্মীয় সকলৰ মাজত বিহুৱান আদান প্ৰদান কৰে।
কৰে কৰে।
আৰু এই বিহুত সাত দিনলৈকে নানান খেল ধেমালি ৰং তামাচা আদিও থাকে।
থাকে থাকে নিশ্চয় থাকে।
আৰু এই ৰঙালী বিহুৰ প্ৰধান অংগটোৱে হৈছে হুচৰি গীত গোৱা আৰু বিহু গাই নাচি বাগি ফুৰা।
হয় হয় নিশ্চয় নিশ্চয় আৰু বহাগ বিহুতেই ধৰক আমী অসমীয়াসকলে যি বহুত জাতি জন গোষ্ঠীটো আছেই। তোৰ ফলত এ বড়োসকলে হয়তো বৈ চাগু বুলি কয় বিহু অ', একেই বহাগ বিহুৱে। তেওঁলোকে বৈশাগু বুলি কয় বহাগ বিহুত এটা বসন্তৰ উৎসৱ। এইটো অসমত বসন্ত ঋতু কৰে।
বহাগ বিহুত আমাৰ কি কয় অসমীয়াসকলে কেনে ধৰণৰ সাজ পাৰ পৰিধান কৰে আপুনি জানেনে? ডেকা গাভৰু সকলে।
হয় হয় মই কৈ দিো আমি মহিলাসকলে পাট মুগাৰ মেখেলা চাদৰ ৰিহা এইবোৰ পিন্ধে আৰু পুৰুষসকলে ধুতি গামোচা তেনেকুৱা কাপোৰ পিন্ধে সেই বিষয়ে আপুনি অলপ মোক কৈ দিব নেকি।
কি বিষয় বা?
আহ বহাগবিহুৰ সাজ পাৰৰ বিষয়ে।
সাজপাৰ বুলি কলে এতিয়া ছোৱালী মাইকী বোৰে গ কি কয় ঢোল মাদুলি জোনবিৰি, কপৌ ফুল, আদি বিভিন্ন অলংকাৰ পৰিধান কৰে। মুগা মেখেলা, ৰিহাৰ চাদৰ, গগনাা লয় খোপাত।
অ', আৰু মই এখিনত আপোনাক এটা কথা কওঁ, বহাগ বিহুত মহিলা সক সকলে যিটো খোপা বান্ধে, বহাগ বিহুৰ যোনটো কপৌ ফুল লৈ সেই নেগেৰি খোপা বুলি কয়। আৰু ছোৱালীৰ মানুহে যিটো গ গনা ব্যৱহাৰ কৰে, সেইটো লাহৰি গগনা বুলি কয়।
হয়। আৰু গগনা কি বাহেৰে তৈয়াৰ কৰে তুমি
গগনা মই বাৰু ভালকৈ নাজানো আপুনি কৈ দিবচোন?
আগলি বাহেৰে কৰে নেকি?
হয় হয় হয়। অ', অ' হয়। ঠিক আছে দিয়ক গগনাতো আগলি বাহৰ পৰা প্ৰস্তুত কৰা হয়। আৰু ধৰক যক বিহু বুলি ক'লে অকল ৰং তামাচাও থাকে আৰু খাদ্য সম্ভাদৰ ক্ষেত্ৰত আমাৰতো ভোগালী বিহুত মাছ মাংসও থাকেই। আৰু বহাগ বিহুত লাাৰু পিঠা পনা বৰ
থাকে কিন্তু, বহাগ বিহুত ইমান খোৱাৰ ওপৰত গুৰুত্ব দিয়া নহয়।
দিয়া নহয়, এ ভোগালী বিহুত খোৱাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে। আৰু প্ৰত্যেকটো বিহুতে কেৱল কঙালী বিহুতোত বেছি গুৰুত্ব দিয়া নহয়। সেই কঙালী বিহুত এদিন বা কিছুমানে দুইদিনে পালন কৰে। বাকী বহাগতো সে বহাগ বিহু আৰু মাঘ বিহুতো বহুত দিনলৈকে পালন কৰে। আৰু লাৰু পিঠা খায় উৎসৱ ফুৰ্তি তাম চ বোৰ বহুত বেছি কৰে তেনেকুৱাকে কৰে, আৰু লাাৰু পিঠা ওপৰত আপুনি কিবা ক'ব নেকি?
লাৰু পিঠা আমাৰ বহাগ বিহুত মই যিহেতু কৈছিলো খেতিৰ লগত জড়িত।
হয়, হয়, নিশ্চয়।
সেয়হে মাঘ বিহু আৰু বহাগ বিহুত নতুন ধানেৰে পিঠা তৈয়াৰ কৰে ন পিঠা।
হয় নিশ্চয়। হয় নিশ্চয়। আৰু বিহুত যেতিয়া শস্য চপোৱা হয় তাৰপিছত নও খায়। নখালেও আমাৰ বিভিন্ন ধৰণৰ লাৰু পিঠা ব্যৱহাৰ কৰে। তেনেকুৱা হয়। ন খোৱাাতো বেছিভাগ এ ভোগালী বিহুৰ সময়ত হোৱা দেখা যায়। সেই প্ৰমতে শস্য চপাই তেনেকুৱাকৈ আৰু অ', আৰু বহাগ বিহুত আৰু এটা পিঠাৰ বহুত সমাদৰ আছে। এইটো হ'ল লাও পুল্লা পিঠা বুলি কয় আমাৰ ইয়াত। এই ৰঙালাও বা পানীলাওৰে তৈয়াৰ কৰে।
হয়।
আৰু সাজপাৰতো আছে আৰু কিছুমান আৰু বিহুৰ ক্ষেত্ৰত বুলি ক'লে আমাৰ অসমীয়া এ অলপ নিবনুৱা সমস্যা সমাধান হয়। কাৰণ ধৰক বিহুৰ উৎসৱ
হয়।
জনত আমাৰ অসমীয়া ডেকা গাভৰুৱে দোকান দিয়ে। বা ভোগালী বিহুত মাছ মাংসৰ দোকান দিয়ে। তেনেকৈ আমাৰ অসমীয়া ডেকা বা
আৰু-আৰু আদিম যুগত বিহুতো গছৰ তলত পতা হৈছিল। এতিয়া আৰু মঞ্চত পতা হয়।
অ', আৰু মঞ্চত প্ৰথম এ প্ৰথম অসমীয়া ৰাধা গোবিন্দ বৰুৱাই মুকললি বিহু তো আমি গছৰ তলৰ বিহুতটো ষ্টেজলৈ লৈ গৈছিল। মঞ্চলৈ লৈ গৈছিল। হয় সেইটো ৰাধা গোবিন্দ বৰুৱাই লৈ গৈছিল।
হয়।
এতিয়া মঞ্চ আৰু কোনো কোনো অঞ্চলত এতিয়া মুকলি বিহু প্ৰায় হোৱা দেখা যায়। আৰু আমাৰ অসমীয়াসকলে মুকলি বিহুটোৱে ভাল পায়।
আপোনালোকৰ ফালে আপোনালোকৰ ফালে বহাগত বিহু উৎসৱ মঞ্চত বিহু পালন কৰেনে?
হয়-হয় আমাৰ ইয়াত মঞ্চটো পালন কৰে, আৰু মুকলি বিহু হয়। ঠাই ভেদে বেলেগ বেলেগকৈ হয়। আৰু আপোনালোকৰ তাত কেনেকৈ হয়। হয়, আমাৰ ইয়াত মুকলি বিহুতয়ে হয়, বেছিভাগ কিন্তু দুই এটা অঞ্চল যেতিয়া গায়ক মাতো তেতিয়া এ ম লৰ হয়, আৰু বাকী আজিতো বিহুৰ কথা বহুত খিনিয় পাতিলো আৰু আপোনাৰ পৰা নজনা কথা বহুতখিনি জানিব পাৰিলোঁ। তাৰ বাবে ধন্যবাদ।
হয় ধন্যবাদ।
ঠিক আছে।